কি কৰি আছা তুমি?
হেল্ল'ও
তুমি কি কৰি আছা? তুমি কি কৰি আছা?
বহি আছোঁ।
ভাত চাত খালা?
অ। খালোঁ।
কি দি ভাত খালা? অ' আৰু গাওঁ গ, মই এনে শুই আছো। আৰু কোৱা গাওঁখন গৰম মানে আজি আজি কেনেকোৱা বতৰটো কৰিছিলে দিনটো?
পুৰা গৰম দিছে। আৰু তুনতন ফিলে?
কেনে কৰিছিলে তোমাৰ ফালৰ?
পুৰা ৰ'দ দিছে।
গৰম দিছে আৰু খবৰ খাতিটো চব ভালে না, আৰু আমাৰ ফালে এনে বৰষুণ, ৰ'দ, বৰষুণ, ৰ'দ এনেকে দি আছে।
এনেকাই হৈ আছে বতৰটো।
আৰু পুৰা ৰ'দ দিছে আৰু ঘূৰা ফুৰা কৰিলা নাই, সন্ধিয়া ৱক চক গলা নে নাই এনেই ফুৰিবলৈ?
দৌৰিব গৈছিলো।
গলা ফুৰিবলে?
অ' অ'।
উম উম।
আৰু তুমি?
আৰু মই ভাবিছিলো ঠাণ্ডা বৰষুণ পৰি আছে। তোমালোকে মাছ চাছ মাৰিব মাছ চাছ মাৰিব গৈছা নেকি? মই ভাবিলো ন বাঢ়িছে খৰি চৰি আনিলা নেকি? গোটাইছে নেকি?
লেদা
জংঘল চ‍ংঘল দৌৰিব গৈছিলা?
অ' অ'
অ' অ' ভালে দৌৰা দৌৰা ফৌজিচন। যি চাকৰি পাবা দৌৰা দৌৰা।
উম, উম।
উম, হম। আৰু ফুৰিব কলৈ যাবা নে নাযাবা, ফুৰিব ফুৰিবলৈ ভাবিছা নাই কতো বা? অকন দূৰ দূৰ জেগা ফুৰিবলৈ যাওঁ। ফুৰিবলৈ যাব লাগিব। অ'। ফুৰা আৰু কিন্তু ন ফুৰিব যাওঁ। বাইকত পাৰ্টি চাৰটি কেতিয়া দিবা?